হেল্ল'
অ', ক'
অ',
আজি কাঠফালে বৰষুণ পৰিছে
অ', বৰষুণ পৰিছে।
অ', হেৰি কি বুলি কই, এয়া এইফালে নাই। বত এ মানে কি বৰষুণো ধৰিছিলে তাৰ পিছতে বতাহ দি পেলাই ওৱাই নেকি
এই বতাহটো এইফালেও হেৰি কৰি আছে মাৰি মেলাই বতাহ অলপমান বৰষুণ পৰিলে বেছি মানে যিটো কোবত আহিছিলে বৰষুণটো সেই তেনেকেনে নাই।
অ', মানে বৰষুণতটো দিলে মানে হে অকমান ঠাণ্ডা লাগিলে সেদিন। এতিয়া অকণমান টোপ টোপকে পৰিছে টোপ দুুটুপকে।
বৰষুণটো দিয়াৰ কাৰণে এইফালে যে অলপমান ঠাণ্ডা লাগিছে। মানে অথনিতিকে ঠাণ্ডাতো অকমান আহিছে আৰু।
অ', মই আজি সেইয়া দেউতাক কৈছো, ইমান গৰমত বোলো থাকিব নোৱাৰি, কোলাৰ এটা লবলৈ কৈছো। এ চি নালাগে বাৰু কোলাৰ এটাকে বোলো লৈ দিয়ক।
অ', কি কৈছে?
চাই থকা মানুহ, নহবা এতিয়া ইমান গৰমত থাকিব নোৱাৰে নহয়।
অ', সেইটোৱে, কুলাৰটো যে মানে ফ্ৰণ্টতে এনেকে লগাই পেলাই বহি কৰি থাকিব পাৰিব।
অ', তেতিয়া মানে এটা ৰুমতহে, এটা ৰুমতে দুইটাই ধুনীয়াকে ৰাতি তিনিতা অকমান শান্তিয়ে থাকিব পাৰিব হয়, নহ'ব এই অ', এই ইমান গৰম আকৌ ফেন খনো যি একে অকণ অকনকে ঘূৰে।
ফেনখন বেছি হেৰি হৈ আছে, তেন্তে সলাব লাগিছিলে ফেনখন।
অ', এতিয়া তাকে মই কোৱাৰ কাৰণে আকৌ মায়ে কৈছে আছে কিয় কব লাগে নহয় কব লাগিব আকৌ হয়। কুলাৰটো হ'লে তেতিয়া শান্তি অকণ থাকিব পাৰিব।
কি কৈছে পাপাই, ল'ব লাগিব বুলি কৈছেনে?
অ', মানে কি অ', একো মাত দিয়া নাই তেনেকে মই কৈ থৈ আহিছো আৰু। ভাবিব চাগে ৰাতি এতিয়া, অনুভৱ কৰিব।
মায়ে সেই তহঁতৰ ৰুমতে গৈ পেলাই
নেজে নেথাকে মায়ে। নাযায়, মায়ে ওপৰলৈ অহা যায় ইমান নকৰে তলত এতিয়া।
এই তাত গৈ পেলাই অকমান ফুৰি কৰি থাকিবও বেয়া হয়, নহয় যেনিবা, নিজৰ বিচনাখনৰ নিচিনা নহয় নহয়।
উম, এ এতিয়া সেই দৰ্জাখন খুলি পেলাই থৈ দিব দিছো মুখৰ ৰুমৰ। তাৰপিছতে বতাহ মাৰি আছে যে।
অ' এ চাবি ম'হ চহ সোমাব ম
নহয় সিকি খুলিব ভয় লাগে নহয়, যি জংঘল।
সেই এ সাপ চাপো সোমাব, আকৌ মহো বেয়া, এতিয়া মহো, কিবা মহ ওলাইছে গম পাইছেনে। একদম সোনকালে সিকি খোল, এই মহ বিলাক যে উলাইছে। ভয় লাগে নহয়, সেইটো মহে যে ৰা ডেংগু ডেংগু নে জাপানী সেইটো মহ মানে দুক মুকলি সময়ত বেছি ওলাই হা। দোক মোকালি, অ', ৰাতিপুৱা তিনটা চাৰিটা মানত ওলাই। সেইখিনি সময়ত এতিয়া সি, কি? খুলিব নিদিবি মানে, সেইখিনি সময়ত কামোৱা, মহবিলাক বেয়া।
উম, উম, উম।
ৰাতি বা বেলেগ টাইমত ইমান নোলায় সেইটো ম'হ। এই, দুক-মোকালি সময়তহে ওলাই সেইটো।
সেইখিনি সময়ত কিয়, ওলাই বাৰু?
অ, সেইখিনি সময়তহে বোলে ওলাই, বুলি পেলাই ইয়াত পাইছো আৰু মই হেৰিত
অ', অ'।
দোক-মুকালি সময়ত, মানে সেইখিনি সময়ত কিছুমানে কে, খিৰীকিখন খুলি দিয়েটো ৰাতিপুৱা দোক- মুকলি মানে, ত, বতাহ এটা ধুনীয়া লাগে যে, ৰুমটোত। সেইটো কাৰণে ধেৰ মানুহে খিৰিকী খুলি দিয়ে, খুলি দিব নালাগে, একদম।
উম, উম, উম।
সেইটো, সিহঁতক কৈ দিবি।
অ, ক'ব লাগিব। এ, নোখোলে তেনেকে খিৰিকী। ৰাতিপুৱা দেৰিকে উঠা যায় নহয়, বুজা নাই।
মানে সেইখিনি সময়ত ময়ো খিৰিকী একেবাৰে নোখোলো। গৰম লাগি থাকিলেও নোখোলো।
উম, উম। এতিয়া আকৌ অকমান ঠাণ্ডা পৰিছে।
অ, অকণমান এতিয়া পৰিছে। তাকো এই বৰষুণটো দিয়াৰ কাৰণে। খিৰিকী কেইখন খুলিদিলে, ধুনীয়া ঠাণ্ডা লাগি থাকে। কিন্তু কি, ৰিক্সা খুলি থ, এতিয়া সাপ, চাপো সোমাব বুজা নাই।
সেইটোৱে তোন এইকেইটা দিন মুঠতে চব ফালে ভয়ে আৰু হয়।
অ, সেইয়।
গৰম দিনকেইটাত।
অ, গম দিনটো তাতয় আৰু সাপ সোমালে তই গমো নাপাবি। টেপে, টেপে সোমাই থাকিব। ৰাতিহে দিগদাৰ হ'ব।
উম, উম। তাৰিত ইহঁত অ, আমাৰ দেৰি হ'ব। ইহতক কি গৰম বন্ধ দিলে।
গৰম বন্ধই মানে আজি স্কুল খুলিলে আৰু। আজি বা দিছে আৰু বন্ধ।
অ', অ'।
আমাৰ এই আজি নগলে গম আজি মানে এই বাৰটা বজিলৈকেহে আছিলে, হাফ আছিলে।
আমৰ সেই, দেৱ হা
আজি, অ, সিহঁতে বন্ধ দিলে আৰু।
নহয় আমাৰ এই গ'ল মানে, হাফ মানে আ, হাতে চুটি দি, দিলে। মানে গৰমতটো পাৰ কাৰণে নেকি।
গৰম গৰমত মানে কি ফেন কিখন বোলে ইমান লাহে, লাহে ঘূৰা বোলে স্কুলত। মানে দেখুৱাবৰ কাৰণেহে ফেন কেইখন আছে মানে সিহঁতৰ ক্লাছত।
উম, উম, উম। অ, ল'ৰা, ছোৱালীৰ পৰা ফিজটো, পইচাটো লয় যেতিয়া সিহঁতে অলপ ভাল বুলকে ল'ৰা ছোৱালী বিলাকৰ ৰাখিব লাগে, হয়, নে, নহয়।
থাকিব লাগে। অ, তাৰপিছত কৈছে ফেন কেইখন নাই। ইমান লাহে, লাহে ঘূৰে। চাৰিখন ফেন আছে গোটেই চাৰিখনে মানে একে অৱস্থা তিত, ইহঁতৰ তথাপি এতিয়া জ তাৰো জোতা, মোজা সেইবিলাক অকমান হেক দিলে আৰু চেণ্ডেল পিন্ধি গলেও হ'ব বুলি ক'লে।
অ, আমাৰ ইহঁতক কেতিয়াবাতে কৈ দিলে চেডেল। এই প্ৰথম অৱস্থাত গৰমটো যেতিয়া পৰিছিলে, তেতিয়াই চেডেল দি দিলে। আৰু এতিয়া ইমান গৰমৰ জোতা পিন্ধি যাব নোৱাৰি নহয়, মোজা, জোতা
অ উম আহ মোৰ ঘূৰাই পৰি যাবগৈ
অ
ঘোৰাই পৰি যাবগৈ যি যি কম পৰিছে আহ সয়া তাৰপিছত তেতিয়া মাহঁতে কি কৰি আছে
মায়েহঁতে সেয়া হেৰি ভাত কে খাব বোলে ভোক লগা নাই মায়ে ৰ্দজাখন খুলি পেলাই বহি আছে দেটা আকৌ ৰেডিঅ' বাতৰি দিয়ে যে এইখিনি সময়ত তেওঁ মানে বাতৰিটো শুনিবয়ে আজি থানালৈ গ'ল মংঘল নগল
অ আজি সোমবাৰযে
আহি পেলাই মানে সেয়া এই তেওঁ বাতৰিকেইটা শুনিব পাবই লাগিব আপোনালোকৰ ভিতৰতে নেটৱৰ্ক পায় ন
অ পাৱৰটো এইখিনিতে আছে দেখোন ফ'ৰ জি অ ফাইভ জি
কা আপোনালোকৰ ঘৰত থাকাটো
অ
আপোনালোকৰ ঘৰত থকাতোৱে ফাইভ জি টাৱাৰ
অ অ ফাইপজি লগ কৰি দিলে এতিয়া বস্তু পাতি আনি পেলাই লগাই দিলেহি আৰু এনে ফ'ৰ জি হে আছিলে এতিয়া ফাইভ জি কৰি দিলে
অ ফুল নেটৱক পাই দিয়া
অ ফুল নেটৱৰ্ক নেটৱৰ্কৰ লগত নাই এয়াত। এতিয়া আমাৰ ইয়াত একো ৱাফাই-চুৱফাই কৰি থাকিব নালাগে আৰু বুজানাই? টকা পাই থাকে যে এতিয়া মাজতে কিবা-কিবি এগাল মান বস্তু আনি লগাই থৈ গ'ল, ফাইব জি বস্তুবিলাক।
অ
এতিয়া মোবাইল কিটা আকৌ ফাইব জি হ'ব লাগিব নহয়।
হ'ব লাগিব।
অ, মো-মোতো ফাইভ জি বাউ, মোটো ফাইভ জিয়ে দেখা থাকে। ভিনদ' হঁতটো টো ফৰ জিহে। পোৱালিজনীতো ফৰ জি।
অ, সিহঁততো চাগে অলপ কম পৰে।
সিহঁততো মানে কি স্পীডটো কম হয় আ হেইটোৱে। একোতো বেলেগ একো নাই এয়া কথা পাতাত বা কিবা কিবি একো প্ৰব্লেম নাই। খালি এই এ নেটৰ কামবিলাক স্পীডটো অকমান কমেই আউ। এতিয়া অনলাইন কয় কিবা কয় ভিনদ' চব নেটৰ কাম কইয়ে থাকে দেহু অনাবতে হয়। সুল কাম, অনলাইন, অনলাইনক কাম বিলাক সি কই থাকে যে স্কুলবিলাক
কিন্তু যে, এনেকুৱাত ৱাই-ফাইটো হ'লে ভাল আউ হয়। কিয় ভাল এইভিলাক কাম কওঁতে ধেই নেট যায় নহয়।
আৰু ধেই নেট যায়।
অ তেতিয়া ৱাই-ফাইটো হ'লে
এতিয়া সি নিজৰ নেট খিনি খচ কই খচ কই কাম কই থাকে হয়, বাত সিহঁতেটো উলিয়াই নিদিয়ে হেয়া। কিবাএটা দিয়ে আ কাম খিনি কয়া বিনিময়ত। ৱা-ফাইটো
এতিয়া আপোনালোক তিনটাম, তিনটা মোবাইলতে ৰিচাৰ্জ ক‌য়ে আপোনালোকে।
অএতিয়া ভিন্দটোত ক কয়ে দা চিমত কয়ে, পোৱালীজনীটোত কয়ে, মোটোত কয়ে।
তেতিয়াহ'লে আপোনালোকৰ এতিয়া লোকচান হৈ আছে হয়? ৱাই ফাইতো লোৱা হেঁতিন অকমান লাভ হ'লহেঁতিন তিতিয়া।
কিন্তু এটা কথা আকৌ ৱাই ফাইটো মানে ল'- ললিয়ে বাউ ঘৰত থাকা খিনি সময়হে কৰি থাকিবি। স্কুল গ'লেতো লাগিবই। অ' আকৌ মই আমি যেতিয়া চেন্টায়লে যাম আক' তেতিয়াটো লাগিব হয়। পোৱালীজনীয়ে বা পায় থাকিব ঘৰতে থাকিব। তাই পাই থাকিব কিন্তু আমাৰ দি দিয়া হ'ব, আমা সেইখিনি সময়ত গ'লে তেতিয়া আকৌ ভয়াই ল'ব লাগিব নেট, সেই একেডালে হৈ নাথাকিব।
অ', অ' হেই একেডালে অ'। সেইটোও হয়।
চলাৰৰ যে সেইবিলাক ধুনীয়াকে চলি আছেনে?
অ', অ' ভালকে চলি আছে, উম।
অ' চব চবটো লাগে ন' এ চি পা ধৰি চব?
অ' চব লাগে কিন্তু হেৰি কি বুলি কয় একে বিল বিল আহে আউ, কম আহে আউ বিলটো।
হেইয়াই বিল কিমান মান আহেনো?
বিল কিমান আহে সেইটোও মই নেজানো, মই ইমান গম গতি লৈ নাথাকো যে।
জমা হৈ যায় যে সেইবিলাক পইন্ট বিলাক হয়, মানে কাই অ'।
দুৰ্ভতাও এতিয়া মানে আমাৰ আগতে অ-ইটো মিটাৰ আছিলে এতিয়া আকৌ স্মাৰ্ট মিটাৰটো লগাই যে কিবা এটা মটৰটো চলিলেও ইমান বিল আহে। টো ৰষ্টো লৈ বস্তু চলাবই ভয় লগা হ'ল মানে ইমান বিলা আহে।
বহুত বিল আহে নেকি?
বিল উঠে মানে কি এ, ইউনিট উঠি উঠি গৈ থাকে যে ভিনদই অ' মাইনাছত থাকিলে আকৌ ভয়াই ল'ব লাগে সেনেকুৱা মাহ তো তেতিয়া কিমান ভৰাইছোঁ গম নাপাওঁ, সি দুশ টকা তিনিশ টকা এনেকে ভৰাই থাকে।
অ' তেতিয়াহ'লে আমাৰ ইমান এইবিলাক চায়ে নাথাকে, চ' আমাৰ নন ষ্টপ এ চি টো সি থাকিলেতোন এতিয়া গৰমৰ আজিৰ দিনতো চলা আছে, এতিয়া নন ষ্টপ চলাই আছে, ফ্ৰীজ
অ' মানে আমাৰ নিচিনা যদি এতিয়া, আমাৰ নিচিনা হোৱা হ'লে দিগদাৰ আছিলে। বহুত সৰু হৈ গ'ল হয়, বুজা নাই?
উম, উম।
তাৰসেইখন লগাই লোৱা কাৰণে ভাল হৈছে।
উম, অ' হ'ব দিয়, অ' হ'ব দিয়ক অ'।
দিয়া অ', অ'। অ', অ'। এইটোত মই কথা শুনি বেয়া পাওঁ